উম, হেল্ল',
আহ কি কৰিছা, শুনিছোঁ শুনিছোঁ
এয়া আছো এনে আগফালে ৰৈ আছো সেই অকণমান গৰু পালি এটা আছে পুখুৰী এটা আছে ওচৰতে ঘূৰি ফুৰিছে তাকে খেদাই ফুৰিছো মাক কৈছিল যে চা- তা খালা
খালো, খালো তাইয়েক কল আনিছিলে হেদিন মায়ে তা পিছত কল এটা খালো খায় পেলাই এনেই বহি আছিলো
অ', মোৰ সেই আগফালে এনেই তোমাৰ বতাহ মাৰিছে অকণমান
আহ, আহ
তাকে সেই আমাৰ আগফালে মানে সেই ই আমাৰ গাঁৱতে আগতে ভাওনা শিকা মানে লৰা এটা
অ',
এই কিবা মানে এনেও ভা ভাওনা কৰা ল'ৰাবোৰ অকনমান মাইকী মীয়া নিচিনা নহয় জানো অ',
অ', আজিকালি অকমান নোহোৱা গম পাইছা না নাই গোটেই মাইকী অঔ
উম, তাৰ পৰা সেই ইফালি দি গৈছে তাকে বহুত দিন দেখা নাই ল'ৰাটো মানে মেকআপ-চেকাপো কৰে আৰু
অ',
তে সেই গৈছে বোলো চাই আছোঁ ও মাতে বাৰু দেখিলে তেজে মাতিবলে নহলে মই আঁতৰত আছো যে
অ',
উম,
হেনা মানে সেইটো হেৰি তোমাৰো কিছুমান এতিয়া আমাৰ সমাজত মানে সিহঁতক বহুত ইনচালত কৰেই লৰাটো কয় পেলাই একে বাই তাকেহে আছে গোটেই কেইটাই মানে সিহঁতৰ সেইটোত ইহঁত- এইটো হৰমনেল- হৰমনেলৰ কিবা প্ৰব্লেম মানে
প্ৰব্লেম হয়। হেৰি, এইটো একদম মানে তোমাৰ ছোৱালী সেনেকা এবু চাইবু থ্ৰেডিং কৰি থাক তেনেকে থ্ৰেডিং- চুলি তুলি বান্ধি আছে যেনিবা। আৰু সি তেনেকে থাকে বাৰু
অ', খোজ- কাতল কথা তাৰ পিছত আকৌ কাপোৰ-চাপো পো মানে একেবাৰে
অ', তেনেকুৱা অ', এ হেৰি আকৌ আজিকালি মানে কি হয় এই এতিয়া কিমান সাজিব কাচিব লাগে আৰু সিহঁতে এইবোৰ এতিয়া এই মাইকী ভাও কৰোতে কৰোতে অকনমান হেৰি হৈ গৈছেগে, আ-আ-
বৌ মানে আগৰ নিচিনা হৈ থকা নাই যে, এতিয়া নতুন ৰূপ দিওতে-দিওঁতে নে এনে আমাৰ- আমাৰ যিবোৰ এনে মাইকী, আমি আমাৰ বোৰতকৈ সিহঁতৰ হেৰিটো বেছি।
এতিয়া আমাৰ- আমাৰ আমি বোৰে ধৰা চাদৰ- মেখেলা চাদৰ মেখেলা পিন্ধিলে। ফিটিংকে পিন্ধিবই নোৱাৰোঁ।
অ নোৱাৰো। সেইবোৰক চাবাচোন কিমান ফিটিং ক'ত কে-কে পিন-চিন মাৰি কিমান ফিটিঙত পিন্ধে।
সেহেতি মানে এনেকুৱা এটা লোক দি দিয়ে নহয় তুমি দেখিলে আচৰিত হৈ যাবা। মাজুলীৰ যে এজনী ভাইৰেল হৈছিলে দেখিছিলা? নাই-নাই এজনী বুলিয়ে কৈছো আৰু এতিয়া ইমান ধুনীয়া। কাপোৰ পিন্ধিছে তাই চুলিয়ে চাবানে, চকুৱে চাবানে,
উম মানে সেনেকে ভাওনাত যদি বেছিকে এক্টিং কৰি থাকে নহয় সেইটো পাৰ্ট মানে লৈ থাকিলে। এনেই মানে নৰ্মেলতো সেইটো মানে সেইটোয়ে আহিয়ে যায় মানে কিন্তু সিহঁতক মানে দুখ দিও লাভ নাই কিন্তু। সমাজত আমাৰ বহুত বেয়া চকুৰে চোৱা চাই মানে আৰু এতিয়া আমাৰ ইয়াতো আছে ওচৰত। আমাৰ গাঁৱত নহয় বাৰু এনেকে ওচৰৰ গাঁৱত আছে তেনেকুৱা মানে একদম খোজ কা তল বা চকু চাৱনি মানে চব।
সিহঁতৰ-সিহঁতৰ আহিয়ে যায় সেইটো মানে সিহঁতৰ
খাব নোৱাৰে মানে আহিয়ে যায় আৰু না। নৃত্য কিমান ধুনীয়াাকে মানে বিহু নাচিব চাবাচোন।
অ আমাৰ ইয়াতো বিহু মাৰেহি গম পাইছা নাই আমাৰ ইয়াত যিবিলাক মানে ধৰা, এতিয়া তোমাৰ লৰাবলাক কিছুমান এতিয়া যিবোৰ ভাও চাও কৰে আৰু কিছুমানেতো তোমাৰ তাতে-চাতে সব। বাপেক
তাতে অ-আকৌ ঠাই চাই মোচা মেলা। ছোৱালীতকে বেছি এক্সপাৰ্ট কামে বনে।
অ, তাকে সেই- সেইবিলাকেতো তোমাৰ এতিয়া বহাগৰ বিহুত সেই একদম আহিব আৰু পিন্ধি-পিন্ধি।
উম, সেইবোৰতো সেইবোৰ তোমাৰ এতিয়া এনেকুৱা কিছুমান হেৰি আছে এই যে, কিন্নাৰ বিলাক যে, নপুংসক, সেইবোৰকো মানুহবোৰে ইমান বেয়াকে মানে বেয়াকে ভাবে তেওঁলোকৰতো একো হেৰি নাই ন? তেওঁলো কতনো দোষ, তেওঁলোকৰটোো দোষ নাই সেইটো-সেইটো তেনেকে সিহঁতক তেওঁলোকক চজিছেই। সিহঁতক বেয়া পাই বাৰু কি হেৰিটো আছে।
ভগৱানে চজিছে সিহঁতক তেনেকে। কিন্নৰ বোৰতো, কিন্নৰে বোৰতো, কিন্নৰেই ধৰা, সিহঁতৰ এটা কিন্নৰ বিলাকে এতিয়া একো কৰিও খাব নোৱাৰিব, ইয়াত ট্ৰেনে-চ্ৰেনে ঘূৰি তোমাৰ। তেনেকে আৰু সিহঁতি যিটো কথা কয় আক সেইটো লাগি
লাগি যায় অ হেৰি মানে বেয়াকে ক'লেও বেয়াকে লাগিব ভাল। কালি মই মানে
ভালকে লাগিব সিহঁতক অপমান কৰিব নাপায় কাৰণ সিহঁতৰ সিহত কি বুলি অপমান কৰিব ভগৱান। এই চজিছে সিহতক।
অহ,
ভগৱানে সজিছে আমিতো চজা নাই ভগৱানে যেনেকে দিছে সেইটো তেনেকে কৰি খাব পাৰিব। সিহঁতি এতি ট্ৰেইন-ট্ৰেইনত সিহঁতি পইচা খোজাটো সিহতৰ এটা আ', ধৰ্ম বুলিয়ে কব পাৰি এতিয়া উম, তেনেকে ক।
মানুহে এ যে ভাল চকুৰে নাচাইছে য'ত তত তেওঁলোকক সন্মান নাইকিয়া নিচিনা কৰি দিয়ে।
উম, সিহঁতক-সিহঁতক তু ভালকে যদি এটকা এটা দিয়া নহয় সিহঁতৰ যথেষ্ট। মানে সেইটোৱে যথেষ্ট।
এতিয়া সিহঁতৰ সেইবোৰ হেৰি তোমাৰ কি কয় সেইটো আমি বিলাকে হাঁহিও লাভ নাই আৰু সিহঁতক বেয়াকে কৈও লাভ নাই কাৰণ এইটো সিহঁতৰ মানে এটা ভগৱানে চজা এটা হেৰি আছে সিহঁতৰ এই-এই এনেকুৱাবোৰ বোলে বেলেগ কথা এতিয়া তোমাৰ ধৰা কিছুমানে যে তোমাৰ এইবোৰ ধৰা তুমি এতিয়া বয় তেওঁতো গা-গা গাৰ্ল হ'বৰ কাৰণে তোমাৰ মানে এইবোৰ কিবা হেৰি কৰে সেইবোৰ এটা মানে মই ইমান ভাল নাপাওঁ দেই সেইটো মোৰ ফালৰ পৰা কৈছোঁ আৰু সেইটো বোৰ এটা ভাল নেদেখোঁ কিন্তু এতিয়া কি কৰিবা সিহঁতৰ
তেতিয়া দেখোন তোমাৰ এনেকা ছোৱালীয়ে-ছোৱালীয়ে বিয়া হৈ যায়চোন।
অ' হৈ যায়।
এনেকুৱা এইবোৰ কে কৰিবা আৰু নিজৰ-নিজৰ এটা হেৰি ন'।
অ'-অ' নিজৰ-নিজৰ এটা হেৰি।
আমাৰ এতিয়া হেৰিটো কি কয় তোমাৰ এই অলপ দিনৰ আগতে ইয়াতে মানে আমাৰ এইফালে মানে ল'ৰা এটা ছোৱালী এজনী মানে ল'ৰাই-ল'ৰাই মানে ল'ৰা সিহঁতে ভাল পাই বুলি শুনিছোঁ। আৰু ল'ৰাটোতো আমাৰ ইয়াৰ দেখিছোঁ পিছত ইনষ্টাগ্ৰামে চিনষ্টা ইনষ্টগ্ৰমে ঢেৰ কিবা কিবি লিখিছে এনেকে মানে লিখিছে আৰু লৰাটোৰ বাপেক নাই নেকি সম্ভৱ লিখিছাম মোৰ ঘৰৰ মানুহে বহুত প্ৰব্লেম কৰি আছে মই তাক তাইক বুলি কৈছে দেই মই তাইক নেপালে অ মোৰ প্ৰেম সি হয় কিবা কিবি লিখিছে মানে ঢেৰ লিখিছো অ নোজানো দেই ল'ৰাটোৱে মানে ধৰা আমাৰ ইয়াৰ ল'ৰাটোৱে তাইক ভাল পায় নে সিয়ে সিয়ে এয়াক ভাল পায় নে বিয়া পাতিলো বুলিও কৈছে কিছুমানে তাৰ পিছত সেইটো মাজতে একদম পুৰা ওলাই গ'লা আমাৰ ই এটা বুব বাবা তাপা আকৌ এতিয়া দেখিছো দেখোন নাই কিন্তু সেই কাহিনীটো কি মই বুজি নাপালো লৰাটোৱে সিয়ে আমাৰ ইয়াৰ ল'ৰাটোৱে তাক ভাল পায় নে কিন্তু সি এনেকে লিখিছে মানে সিহঁতৰ মানে শাৰীৰিক সম্পৰ্কও যে হৈছে সিমান পৰ্য্যন্ত সি লিখি দিছে মানে তেনেকে মানে
সেইবোৰ সিহঁত বোৰেহে বুজি পাব আ আমি মানে কথা পাতিলেও আমি এইবোৰ ইমান ইমান ওচৰ চাপিবকে নোৱাৰো মানে এইবোৰ বুজি নোপাওঁ
অ লৰা মানে আমাৰ সেই সেইবোৰ মানে সেইবোৰ এতিয়া যাৰ লগত হৈ আছে সিহে গম পাব গম পাইছা নাই আমি বিলাকে ওপৰতে কৈ লাভ নাই সেহেত
সিহতৰ ফিলিংচ খিনি মানে কাৰ প্ৰতি হেৰি মানে বেছি ল'ৰাৰ লৰাৰ প্ৰতিও হোৱাটো কিবা ক'বও পাৰে তাহতৰ হৰ মনৰ কথ
প্ৰব্লেম হব পায় অ তাকেহে সেই এতিয়া হৈছেও নহয় আজিকালি দেখিছোই দেখোন ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক দেখাতো পোৱা যায় ন
উম
সেইটোৱে কিনে চজিলে আৰু ভগৱানৰ।
সেইটোৱে
মৈনে জানিব আৰু এতিয়া
চবকে এটা তেওঁলোককো চজিলে বুল বেলেগকৰ ওপৰত আশা কৰিবলৈও দিয়া নাই। নিজৰ নিজৰ এটা কৰ্ম কৰিয়ে খাইছে। সেইকাৰণে মানুহে ইমান মানে কান্দিব নে অশুভ বুলি কিছুমানে অ শুভ বুলিয়ে কয় মানে একদম দেখিলে এনেকুৱা হয় কি সেইবোৰ কথা নাই বাৰু।
সেইবোৰ এতিয়া সে সেতি নিজে হোৱা নাই সিহঁতক ভগৱানে চজিছে ভগৱানৰ দান বুলিয়ে কব ই এতিয়া ভালেই হওক বা বেয়াই হওক।
হয় সেইদৰে নিজে নিজে খাইছে নিজে কপাল এখন লৈ আহিছে। মৃত্যুলৈকে নিজে যুজিব সতী জীৱনৰ লগত
কিব এতিয়া কিন কিন নৰবিলাকে
সে আৰু এই সমাজখন মানে ফ্ৰী কে মুক্ত তকে তেওঁলোক ঘূৰিব পৰা ব্যৱস্থাটো আমি কৰিব লাগিব হয় নাই বাও।
অ।
এতিয়া মানুহক দেখিলে কিছুমানে মানে এনেকে ওলাব নোৱাই বা ঘৰতো বহুত কথা শুনিব লগা হয় ঘৰত হেৰি হয় মাৰ পিতৰলৈকে হৈ যায় কিছুমান।
হয় যাই অ এই ল'ৰাটো মই যে তোমাক কৈছো উ অলপ দিনৰ আগত ঘটনাটো হৈছে। বোলে মাক আৰু ভায়েকৰ কথা তেনেকে লিখি দিছে সেই ল'ৰাটোৰ কাৰণে জানে কিন্তু সেইটো জানো সেইটো জানো নিজৰ মাক দেউতাক বা নিজৰ মাক ভায়েক তেনেকে লিখাতো প্ৰয়োজন নহয় আৰু দেই। হয়ো ঘৰৰ মানুহে বুজি নাপায় সেহঁতৰ কথা।
অ ব। মই একেটা শুনিছিলো এইবোৰ মানে ভাওনা চাওনা কৰি থাকে ন লৰাটোৱে। অ বেছিকে মানে সেই ছোৱালী সেই মানে ছোৱালী নিচিনা গোটেইজনী গোটেই ছোৱালী মানে। তাৰ পিছতে কি পৰীক্ষা এনেকে পৰীক্ষা দিছিলে কি পৰীক্ষ ক্ষা না মেট্ৰিকীয়া আছিলে নে চেকেণ্ডেৰী আছিলে মানে চেকেণ্ডেৰী আছিলে নে ই ইটোতকে মানে সিটো ইমান ভাল নহলে মানে মেট্ৰিকত যেনেকুৱা এটা প্ৰাফেমেনছ কৰিছিলে হাই চেকে কিন্তেটো কৰিছে, কি মানে ইমান এটা দু খাব হেৰি নহল আও। তাহত সেইকাৰণে যেনিবা আৰু সেইবোৰ কথাও মাহঁতে গম মান গম পায়। তাৰ পাছত গোটেই হেনো যিমান যি বস্তু আছে ভাওনা কৰা বস্তু পাত ধই চবোৰ বাকচত ভৰাই তলা মাৰিলে তাত লৰাটোৰ ভাগত চুলি তুলি চব কাটি দিলে হেনো চুলি মানে বান্ধিব পৰাকে চুলি আছিলে তাৰপিছত চব কাটি দিলে কাটি মানে তাক মানে ওলাবলে নিদিয়া হৈ থাকিলে ঘৰৰ পৰা
অ সেইটো কিন্তু বেয়া কৰিছে
উম
সেই বেয়া কৰিছে মানে লৰাটো মনত দুখ পাইছে ন যিমান
লৰাৱে বহুত কষ্ট পাইছে লৰাটো বেলেগণী খিনি নৰ্মেল নহ'ব পাৰে নৰ্মেল বুলিয়ে ধৰা হয় কিন্তু মানে এতিয়া ল'ৰা এটা হ'ললৰা নিচিনা সেইখিনি নাথাকিবও পাৰে কিন্তু সি তাও জীয়াই থকাৰ অধিকাৰ আছে তহতি পঢ়ি থাকো তেনে তাক শাসন নকৰিলি কেলে পঢ়ি পৰীক্ষা দি আজ জৰি হৈ ৰিজাল্ট ওলোৱাৰ পিছত যে শাসন কৰিছ
কৰিছ হয় সেইটো ভুল কৰিছে বাও তাৰপিছত তোমাৰ আমি আমি পঢ়ি থাকোতেও ধৰা সেই এনে কে মানে আমাৰ ডিপাৰ্টমেণ্টৰ নহয়। তেনেকে বেলেগ এটা ডিপ্টমেণ্টৰ‌ লৰা এটা আম মই একদম সৰুৰ পৰা পঢ়া তাৰ লগত। একদম সৰুৰে পঢ়া, কিন্তু তাই কোনো বেয়া স্বভাৱ বা বেয়া গুণ নাই। কিন্তু ল'ৰাটো মাইকী নিচিনা। মই কি তাক কি আছে। মানে ধৰ আমাৰ বিলাকৰ এতিয়া লগ পালে কব অ টোৰ নখ কেইতা ইমান ধুনীয়া, ইমান ভাল, লাগিছে কেনেকে ৰাখিছোনো? সেই তেনেকে ৱ টো চুলি কেইডাল ইমান ধুনীয়া কেনেকে নহ কৰিছ?
অ, সেইটো তাৰ মানে তাৰ ছোৱালী। প্ৰতি এটা আসক্ত নাই মানে। এটা ছোৱালীৰ প্ৰতি কোনো ধৰণৰ তেনেকুৱা ফিলিংছ নাই। কিন্তু সেই, তাৰ লৰাৰ- লৰাৰ প্ৰতিহে আৰ্হি
কিলিংছটো বেছি।
উম।
ল'ৰা। কিন্তু ছোৱালী নিচিনাকে থাকে। তা ল'ৰা নহয় তাৰ কিন্তু তাৰ কিন্তু ছোৱালী প্ৰতি ফিলিংছ নাই তাৰ ল'ৰা প্ৰতিয়ে ফিলিংছ আছে।
উ, গম পাও বাৰু। এনেকুৱাবোৰ তেনেকুৱাই মানে, অ। তেনেকুৱাবোৰ তেনেকুৱাই আৰু।
হয়- হয়
নাই, নিজৰ জীৱনত বা কি কি আছে? সেইটোৱে। কোনেও কাকো জীৱন দিয়া নাই হয় নাই বাও।
উম।
নিজৰ জীৱন নিজে জন্ম হৈ আহিছ। সেইকাৰণে কোনো মানে, কাকো মোৰ মোৰ মতে কোনেও কাকো হাঁহিব নালাগে। কাৰ কেতিয়া কি অৱস্থা হয় কোনেও নাজানে। এতিয়া মই লোকক হাঁহিছো। মোৰ ঘৰতো মানে এনেকুৱা হৈ যাব। পাই মইটো এতিয়া লোকক হাঁহিলে কি হ'ব?
অ, ইন ফিউচাৰ -ফিউচাৰত তোমাৰ কি হ'ব কোনেনো জানে জানো? ভৱিষ্যত কোনেও নাজানে। কাৰ কি ভৱিষ্যত আছে।
উম, সেইকাৰণে মানে লোকক হাঁহি লাভ নাই।
উম, বাৰু তেতিয়া ঠিক আছে হ'ব দিয়া। বহুত দিনৰ মূৰত ফোন কৰিলা